ক
কি কৰি আছা?
এ এনেই শুই আছো
অ' তই ভাত খালি নে?
খোৱা বোৱা কৰিলো। তই?
মইয়য়ে খাই বৈ মেলি আহিছো। আহ ম ভাত হেৰি আজি আমাৰ আলু পিটিকাই খালো এ আজি নিৰামিষ খাও আমি মানে এনেকে সেই বইল এই আমাৰ মানে শনিবাৰে ইয়াত বইল দিয়ে।
আহ,
অ' তাৰপা বাকী বো খবৰ এটা লওঁচোন বহুত দিন কথা চথা পতা নাই
তাকেহে ভালে কৰিলি
তাৰপা ঘৰ চবৰে ভাল নহয় উম ভাল ভাল ভাল চবাই ব খেতি খেতি কি বা কৰিছ ন নাই খেতি
খেতি কৰিছো এইফালে পথাৰৰ খেতিও কৰিছো লগতে পাচলি খেতিও কৰিছো।
অ' অ' তই আমাৰ অ' আমাৰ কৰিছেনো মই ফোন কৰিছো। কৰিছিলো বাৰু কালি পাপাই কৈছিলে কঠীয়া পাৰিছে বুলি।
অ'।
তই বেলেগ এনে কি খেতি কৰিছ ই এনেকে হেৰিব ঘৰত
শাক পাচলি।
অ'।
এ জিকা, কোমোৰা, ৰঙালাউ।
অ'।
অলপ সৰহকে লগাইছোঁ বাৰু।
অ', অ', ভাল বাৰু এইবোৰ লাভ বহুতেই হয়, বাৰু দেই।
উম, বেচিব পৰাকৈ লগালে ভাল।
সেইটোৱে আমাৰো বাৰু এতিয়া বেছিয়ে পাপাই বাৰু বেছিয়ে আছে দেই, সেইবোৰ লগাই লৈ মেলি।
অ', তহঁতৰ কি লগাইছ
আমাৰ হেৰি আকৌ এইটো জিকা তাৰপা ৰঙালাওঁ, তাৰপা এইটো হেৰি এম ভাত কেৰেলা, কেৰেলা। তাৰপা ঘৰতে নেমু নেমু আছে যে
অ', অ',
তাৰপাই হেৰি নহক কাজি নেমু কাজি নেমু।
বেচা নে?
বেচে অ' এইবাৰ বেচিছে হেৰিহত আহিছিলে এইটো বজাৰত নিছিলে।
অ'
তাৰপৰা আহি এই বেচিছে তহঁতৰ সেইবোৰ বজাৰ এনেকে পাৰ যদি নিবি আকৌ ভাল নহয় এতিয়া হেৰি কৰিবলে
অ' ভাল আৰু বেপাৰী আহিয়ে থাকে ঘৰলৈ।
অ' অ'
বজাৰলৈ উলিয়াই নিব।
অ' অ' তাৰপা বাকী এতিয়া হেৰি এইটো বুলি কয় ঘৰতে নে কি।
ঘৰতে আছো
অ' একজাম এইবাৰ হ'ল ক' ক'
তহঁতে এই ওখ লৰাটো ক'ত আছে এতিয়া?
আহ?
তহঁতৰ ওখ লোৱাটো ক'ত আছে এতিয়া?
উম ঘ কোন কাৰ কথা কৈছো মই বুজি পোৱা নাই?
এ ওখকে যে দীঘল লৰাটো
অ' হেৰিয়ত আছে এইটো কৰবাত কিবা হেৰিয়ত গৈছে এইফালে কৰবাৰ জেগাকৰ নামটো কি কৈছিলে জানো হাৱাজানৰ ফালে নেকি নাই গহপুৰ ফালে।
অহ
কিবা কাম অ' কিবা কামত গৈছে।
অ', অ',
গম ইমান মই ইমান খবৰ পাই থকা নাই বাৰু এতিয়া।
অ' আচ্ছা।
তাকে। তই বাকী এতিয়া হেৰিটো বোলো পথাৰ সেই কঠীয়া পাৰিলি নে কি?
কঠীয়া আমাৰ তিনি চাৰিদিন মানৰ আগতে পাৰিলো। তাৰপিছত এতিয়া। এতিয়া জেওৰা-চেওৰা দি আজৰি হৈছো আৰু কঠিয়া তুলি
অ', অ',
নহলে হাঁহ ছাগলীয়ে বহুত অনিষ্ট কৰে।
এই দি ধঢেৰ কৰে ধেৰ কৰে বাৰু বাৰ
সেই সাৰ গৰুটো আহিলে সাৰ গৰুটোৱে অলপমান কঠিয়া। সেইয়া‌ খাই দিলে
অ', অ', তাকেই এইবোৰ বৰ গ গৰুবোৰ মানে হেৰি হয় আকৌ এইবোৰ হেৰি পোৱালি তেতিয়াহে বেছি উৎপাতটো বাঢ়ে মানে ত ধৰি ল হেৰি কৰিবলৈ।
উম সেইয়াই ততে সেউজিয়া হৈ থাকে যে
উম, উম, অ', অ', সেইটোৱে অ'। নাম বৰসবাহ গ'ল নেকি তহঁতৰ?
গ'ল নামঘৰ বৰসবাহ ভাওনাও হৈছিল নহয়
অ' অ' অ'
নাই অহা নি বৰসবাহত?
নাই যাবলৈ নহ'লে মোৰ পৰীক্ষা চলি আছিলে যে,
অ', তহঁতৰ খবৰ আৰু গল নহয়।
গ'ল অ', সেইদিনাখন গম পাইচো মায়ে কৈছিলে।
উম।
তাকে তাৰ বাকী তহঁতৰ এতিয়া হেৰি টো ক্লাছ কিমান কেতিয়া পা আৰম্ভ হব?
ক্লাছৰ কথা এতিয়া উলোৱা নাই ইন্টাৰ্ণশ্বিপ খিনি এদায় হৈ ল'ব তাৰপিছতহে। কি হয় আৰু ক্লাছ ইণ্টাৰ্শ্বিপে আছে। ত্ৰিছ তাৰিখ লয়কে।
অ', তই কেতিয়া কেতিয়া যাৱ ইন্টাৰচিপৰ হেৰি কৰিবলে?
এ মই সন্ধিয়া যাওঁতে আৰু। তাকে হেৰিহে আছে আকৌ ইউনিভাৰ্চিটিৰ মানে প্ৰফেচৰ কেইজন মানও যায় তালৈকে।
অ', অ ও, তাকে তাপা হেৰি নহয় এইটো কি বুলি কয় তহঁতৰ সময় কিমান দি দিছে ইণ্টাৰণশ্বিপত?
আমাৰ সময় মানে দিন হিচাপতহে দিছে পোন্ধৰ দিন মিনিমাম আৰু বিশ দিন কৰিবলৈ দিছে এনেই কিন্তু পোন্ধৰ দিন মিনিমাম লাগিবই।
অ', অ'।
তাৰ আগত হলে মানে একচেপ্ট নকৰে।
তাকে এতিয়া মানে কিছুমানে হেৰিও লৈছে এইটো স্কুলত এনেকে হেৰি কৰা লৈছে আমাৰ লগৰ এজনীয়ে কৰিছেহে মানে। চিংৰ।
টিচিংত হেৰি টিচিংত এশ বিশ ঘন্টা দি দিছে বোলে।
আমাৰো একেই দিছে সেইটোৱে দিছে।
কিন্তু আমাৰ আমাৰ ডিপাৰ্টমেন্টৰ আগত টিচিংটো এক্সেপ্ত নকৰোঁ বুলি কলে কাৰণ হেৰি যে পৰীক্ষা আৰম্ভ হব ল'ৰা ছোৱালী বোৰৰ।
অ', অ'।
পঢ়ুৱাবলেই দেখোন সময়ে নিমিলিব সেইটো কলে।
অ', সেইটো হয় বাৰু তাকে আমাৰো সিমানেই সময় দিছে। তহঁতৰ হেৰি দিছে নে মানে সেইটো চাৰ্টিফিকেটখন তহঁতৰ চৰকাৰৰ ফালৰ পৰা আহিব লাগিব বুলি কৈছে নাই?
নালাগে চৰকাৰ ফালৰ পৰা।
ও, আমাক আকৌ তেনেকেহে দিলে।
দিব আকৌ ইনণ্টেটচিপৰ চাৰ্টিফিকেট।
মানে কি হয় আমি আমাক ধৰি লওঁ মানে আমাক তহঁতৰ মানে তহঁতৰ নিচিনাকে আমাক হেৰিতটো দি দিয়া নাই যে আমুক-আমুক-আমুক হেৰিয়ৰ চাইডৰ কৰিব লাগিব বুলি মানে দি দিয়া নাই। আ আমাক মানে কৈছে তোমালোকে যিটো ইনষ্টিটিউটত কৰাংগেগৈ ধৰিলম মই এতিয়া মাছৰুম কাল্টিভেশচনৰ ওপৰত কৰিম বুলি ভাবি আছো নহয়। যোনতো যোনজন মানুহে মানে আমাক গাইড কৰিব ন সেই মানুহ জনে মানে মানুহ জনে যোনতো ইনষ্টোটিৰ পা আমাক গাইড কৰিব সেই তাৰ পৰা এখন চাৰ্টিফিকেট দিব।
আহ
আমিতো ধৰি লোৱা আমি আমুক তাৰিখৰ পৰা আমুক তাৰিখলৈকে কৰিলো ইমান সময় কৰিলো আৰু সেইটো মানে গ চৰকাৰৰ ফালৰ পৰা মানে সেই ইনষ্টিটিউটটো হেৰি আছে মান ইনষ্টিউটো মানে চৰকাৰ ফাল পৰা ৰেজিষ্টাৰ হ'ব লাগিব সেইটোৱে
অ' আমাৰ চৰকাৰ বুলি কৈ দিয়া নাই মানে প্ৰাইভেট ইনষ্টিটিউটো হ'ব।
আহ আহ
বিউটি পাৰ্লাৰতো কৰিছে নহয়।
আমাৰ আকৌ সেইবোৰ দি দিয়া নাই আকৌ সেইটো কাৰণেহে,
অ' আমাৰ ভাল ইমান আমাৰ ইংলিছ মানে ভালেই আৰু
অ' অ' তাৰ পৰাৰা হেৰি আকৌ আমাৰ এতিয়া মানে যি কি কৰিছে ল'ৰা ছোৱালীয়ে আকৌ একে কিছুমান এতিয়া ধৰি লওক ইয়াত গাই মানুহপুটি চিনি পাও নহয়।
অ' লখিমপুৰত যে আছে,
অ' অ' সেই গাই মানুহভূতি কিছুমানে কৰিম বুলি কৈছে কিন্তু মানে কৰিলেও তো ধৰি ল গাই মানুহভূতি উ চৰকাৰাল চাৰ্টিফিকেটো ও দিব লাগিব যদি মানে নিজ দিয়ে নহয় সেইখন একচেপ্ট নকৰে মানে তেতিয়া আকৌ ৰিক মানে আকৌ আমি কৰিবগৈ লাগিব বেলেগ এটা ছেমিষ্টাৰৰ গৈ মেলি এইটো ছেমিষ্টাৰৰ এনেই গুচি যাব
এতিয়া গগা গ্ৰাম মানুহ সুটি জানো চৰকাৰ ৰেজিষ্টাৰ
সেইটোৱে এতিয়া জানো কি ক নাজানো গম পোৱা নাই মোৰ ইমান হেৰি পোৱা নাই কিন্তু আমাৰ লগৰ খিনিয়ে কৰিম বুলি কৈছে হয় চাগে তেতিয়া তাত অ' তাত যান এই কি'বা এনেকে হেৰিয়ৰ ওপৰতে শিকাব নেকি এইবোৰ ধৰি ল এ চচিয়েল চাৰ্ভিচ কিবা কিবি এনেকে
অ' অ'
তাৰ ওপৰত শিকাব নেকি মই জনাই মতে সেতে ইমান মই গম পোৱা নাই কি শিকাব
অ' ভালে আ তেন্তে
উম সেইটোয়ে তাকে জানো কিনো কয় এতিয়া হেৰিও হোৱা নাই নহয় মানে আমি এতিয়া মইতো ইমান ভাব এতিয়া ত তইতো অকমান গম পাইছ কিনো কৰিব লাগে কি কৰিব লাগে মই এতিয়া একো গমেই পোৱা নাই কিনো কৰিব লাগিব আমি গৈ মেলি
অ' মানে আচলতে ইণ্টাৰ্ণশ্বিপ মানে হ'ল তই নতুন বিষয়ে এটা শিকাহে তই কাৰোবাক শিক শিকাব নালাগে নহয় এতিয়া টিচিংটো যে কয় মানে টিচিং কৰিবলে শিকিব লাগে মানে আল্টিমেটলি কথা সেইটোহে তই তই তই ৰেগুলাৰ বেচিছত লিখি গ'লেই হ'ল আজি কি কি শিকিলি প্ৰথমতে তই যোনটো বিষয় য় কৰিছ সেই বিষয়টো কেনেকুৱা বিষয় সেইটো বিষয়ে ইন্ট্ৰডাকচন টো লিখিলি তাৰপিছতে এ মানে কি লাভ আছে কি লোকচান আছে বৰ্তমান মানে ব-বৰ্তমান সময়ত তাৰ মানে হেৰিটো কেনেকুৱা?
অ'।
সেইবোৰ লিখিলি, তাৰপিছত আৰু তই ৰেগুলাৰ কি, কি শিকিলি লিখি গ'লেই হ'ল।
অ', অ', সেইটোয়ে, অ', তাৰপাত তহঁতৰ হেৰি দিছে নাই? চেমিনাৰ প্ৰেজেন্টেচন দিছে নহয়?
নাই দিয়া।
অ', আমাৰ আকৌ তেনেকুৱা দিছে আকৌ।
আমাৰ ৰিপৰ্টটো মানে এচাইনমেন্ট টাইপত জমা দিলে
অ', আমাৰ ৰিপৰ্টটো জমা দিব লাগিব, লগতে চেমিনাৰ প্ৰেজেন্টেচন ল'ব হেনো।
হম।
এইবোৰ ঢেৰ কিবাকিবি, অ', ঢেৰ কিবাকিবি দিছ তিয়া জানো কি কৰে, কিন্তু আমি আজিলৈকে মানে তহ-তহঁতি চাগে তহঁতি জনামতে তহি চে-চেমিনাৰ আগতে প্ৰেজেন্ট কৰি পাইছ হয়, নহয়?
অ', চেমিনাৰ পাইছোঁ।
অ', কিন্তু আমি আজিলৈকে আমাক কৰাই পোৱা নাই মানে চেমিনাৰ কেনেকে প্ৰেজেন্ট কৰিব লাগে, কিবা।
উম।
অ', হেই টোৱে, আমি এতিয়ালৈকে পোৱা নাই বাৰু, জানো এতিয়া কি হয়, তাকে ভাবি পোৱা নাই।
উম। এনে হেৰি কৰিব টিচিং কৰিবলৈ তই নোৱাৰ নি, তই টিচিঙো ক
টিচিং আমাৰ দিয়া নাই আকৌ
অ' তহতৰ ডিপাৰ্টমেণ্টৰ পাহে দিয়া নাই।
অ নাই দিয়া আকৌ সেইটয়ে এতিয়া যদি আমি দিয়া হলে নহয় হেৰি কৰিব পাৰিলোহেতেন টিচিঙতে মই ঘৰতে গৈ কৰিবগে পাৰিলোহেঁতেন মানে।
উম তাকে আৰামত কৰিব পাৰি।
সেইটোৱে কিন্তু এতিয়া আমাৰ কি হৈছে ইয় আমাৰ আগৰ আমাৰ এতিয়া লগৰ মোৰ লগৰ এজনীয়ে মানে তেহেতি ছেকেণ্ড চেমতে কৰিলে নয় সেহেটি যিখিনি কৰিছে পইচা পাইছে সেহেতি সেইটো ইণ্টাৰ্ণশ্বিপৰ তাৰপা মানে ধৰি লও কি কৰিব লাগে তে এখন গাঁৱলৈ গ'লি তই গৈ মানে গাঁৱৰ সেই মানুহ ব হেৰিবোৰ চাবগে লাগিব তই মানে তাৰ মানুহবোৰ কেনেকে থাকে কি কৰে আৰু মানুহ বোৰ মানে তই ডিটেইলছ আনিবগে লাগিব গৈ তই যিমান তাৰ মান যিমান মানুহৰ ডিটেইলছ আনিব বা সিমানটো মানে পইচা সোমাব সেইটোৰ ওপৰত ডিপেণ্ড কৰি মানে কিন্তু আহ আহ ঠিক আহ ঠিক আছে তেতিয়া হ'ব দে উম উম হ'ব।